হেল্ল'
হেল্ল'
হেল্ল'
কি কৰি আছা বোলো?
এ, আছো দে এনে, কিনো কৰিবি আউ ভাত বনাওগৈ স্কুলৰ পা আহি পাবহি এতিয়া, ভাতেই বনোৱা নাই।
গৰম পৰিছে নহয়।
অ', আজি বহুত ৰ'দ তই আজি যাবই নালাগিছিলে।
অ', ন, নহয় দে কাইলৈৰ পা আকৌ নাযাওঁ আ। কাইলে যাম, তাহ পৰহিলে নাযাওঁ আ মৰিগাওঁ কি যাবি নে?
মোৰ ঠিক নাই, যাবও পাৰো বুইছ। লাগিলে তোৰ লগত আকৌ এদিন যাম। তোৰ আৰু তোৰ দিবলগীয়া হৈ থাকা নাই হয়। তোৰ দিবলগীয়া হৈ থকা নাই নে তোৰ লগত লাগিলে আকৌ যাম আ এদিন হয়।
উম উম।
ক'
হেৰি, মোৰ লগত এদিন ওলাবি মানে, একদিনতে ওলাব লাগিব, কাৰণ কিয় উম, মই আজি কামতটো কউংগৈ, এতিয়া যাওগে।
অঁ।
এতিয়া কেইদিনত আহে, হয়।
ময়ো কৰিবগৈ লাগিছিলে, কিন্তু মোৰ এতিয়া নাযাওঁ আউ মোৰ সময় নাই, মই এনেই পিছত এটা খুলিম মানে।
অ'।
উম।
দুটা, তিনিটা খুলিব পায় আউ ন'।
কি দুটা তিনিটা খুলিব পায় ক পাৰিতো, আছে, আজি খুলি লওঁ, খোলা।
উম, উম।
শুনিছ?
অঁ।
উম ক
ইমান ৰ'দ, গৰম।
বা বহুত ৰ'দ দেই, নেমু পানী খাবি, আউ ল'ৱা টোকো খোৱাবি।
উম।
শুনিছ? কিন্তু বেলেগ নো খোৱাবি, গ্লুকন দি কিবা কিবি সেইবিলাক নোখোৱাবি, নেমু পানীটো খোৱাবি তাক, সউ যে সি। তাত ঠাণ্ডা বহি যাব গৈ হেট টো কাৰণে ইয়াক, নেমু পানী অকণ গলি পেলাই খোৱাবি তাক।
উম, উম।
ক, মই তহঁতৰ সেইফালে, ঘৰলৈ যাম বুলি আছিলোঁ উথনি। ভেন্দি কেইটামান ছিগি থলোঁ দিমগৈ বোলো যোৱা নহ'লে। এ নেযাও মই এতিয়া মই এতিয়া নাযাওঁ এফালে যাম আউ বাহঁতৰ ঘৰলৈকে লৈ যাম গৈ আউ বুইছ তালৈ গলে। তহত ঘলে পিছত দিম মই ঠিক নাই যাবও পাওং নাযাবও পাওংক অ হেয়াই ইমান খাটাঙো হোৱা নাই ৰ'দডাল দেখিছনে নাই কেনেকুৱা দিছে।
উ উম।
ৰ'ত ডালৰ কাৰণে যাব মনো নাযায়।
উম উম। তাকে ধুই এতিয়া ইমান ৰ'দ মোৰ যাব মন আছিলে মানে এতিয়া এদিন এনেকে ফুৰি আহিবলৈ মন আছিলে কিন্তু এতিয়া মই এইটো কামত এতিয়া যাব লাগা হৈ আছে যে।
অঁ'একো নহয় বাৰু যা তোৰ লগত এদিন এদিন যাম যাত। টম এদিন যাম আউ তোৰ লগতে গাড়ী এখন টমটম এখন ভাড় কৰি যামা নহ'লে ৰাতি থকাকে ওলাবি। অ'।
ৰাতি থকাকে যাম এ মই এতিয়া মই আমাৰ ইয়াক কৈছো নহয় মই বোলো এনেকে পূজাহে চব কৰি দিব পাৰিব।
অ'।
মই এদিন বোলো যাম বোলো তাতে তা থাকাকে থাকি আহিমগৈ বোলো। এৰাতে থাকিম আৰু, বেছি নাথাকোঁ, এৰাতি থাকিম আৰু। থাকি পেলাই আহিম আৰু।
অ'।
বুজা নাই। সটোয়ে কথা।
ভাত বনালি নে?
ভাত বনোৱা নাই, অ', ভাত-চাত মই বনাই কৰি থৈ যাও, চব বনালো ভাত এয়া মটৰ মাহ সেনেকা কৰি বনালোঁ। বনাই পালেই এয়া আছে, অ', লৈ যাওক, আহ। আহ, ক।
অ'।
হে একেবাৰে আহ। কিমান হেৰি, সে হেৰি থেলা এখন নিব আহিছে। আমাৰ ঘৰৰ পৰা, সেই মানে সিহঁতে খৰি কঢ়িয়াই তালে, হেয়া আনিব আহিছ।
কামৰ জেগা লৈ।
অ', কামৰ জেগালে খৰি কঢ়িয়াই।
অ', ইমান ৰ'দত কেনেকে কাম কৰি আছে অ', পথাৰত।
অ', একে সিহঁতেহে পাৰিছে আমি বিলাকে নোৱাৰিমেই ইমান ৰ'দডাল ইমান কাঢ়া আজি। উম।
পাৰিব তেনেকে।
তেনেকে কৰিব, সিহঁতে পাৰিব, আম বিলাকে নোৱাৰো আৰু, বুজা নাই?
অ', অ', বা আজি নিচিনা গৰম নাই অ', আজি কি হ'ব, ৰাতিলৈ আমাৰ ঘৰত আৰু গৰম হৈ যাব।
অ'।
এতিয়াই গৰম, ৰাতিলৈ আৰু থাকিব নোৱাৰা হম আৰু, আজি ক'ত যাও মানে কি কওঁ ঠিক নাই।
গৰম অ'।
উম।
হয় দে। ক'। শুনিছ?
ক', আহ?
অ', ক'। মই এয়া আহিছে আৰু গাড়ী, যাওঁ আহ, গৈ-গৈ পাতি থাকিম দে, উম, আহিছে, গৈ-গৈ পাতি থাকিম আৰু।
অহ কেনেকে পাতিবি, ম, উম। অহ তাই স্কুল গ'ল, এ কিয় নগ'লে আজি স্কুল?
এই এনেই নগল, তাই
অ', অ'।
পুৰা ৰ'দ দে, আহ, মানে, এয়া মানে স্কুল নাযাও, অহ স্কুল নাযাও বুলি ক'লে যে, ময়ো মানে ইমান জোৰ নকৰিলোঁ আৰু নগলেও নাই বোলোঁ। মৰিগাঁও যে যাবি কিবা অঁ মৰিগাঁও যে যাবি কিবা কিবি চাবগো পাৰিবি হায়াট।
তাত কি চাবলগীয়া আছে তাত একো চাবলগীয়া নাই।
আহ-
অহ মই আজি- কাটাই স্কুল বহি আছে জাম আৰু ৰাতিপুৱা আকৌ গো- গুচিয়ে আহিম গো মই বাট থাকিবও পাৰো নেযানো- কাইলৈ কিন্তু আহিমগৈ আজি গ'লে।
এনেই মোহাই নহয় মাতিছ। আহ আহ।
কহ-
অহ কৈ থাকচোন তই
উমঁ তাৰপা সেই যাবি আকৌ আকৌ সোনকালে গুচি আহিবি যাই গৰমত আহি আকৌ
সোনকালোম আহিম গৰমত।
কষ্ট মষ্ট ল'ৰা ছোৱালীৰ লগত। আহিলো আকৌ ধুমাধুম হয়।
আকৌ ৰাতিতোলে ভাত চাত শিৱ লাগিব আহি। অহ খাই আহিছোঁ। খাই আহিছোঁ। অহ কি কও গলাগে কও।
ক এয়া কি কৰিবি আৰু গৰমত। উমঁ মোৰ তাত পুৰা বতাহ মাৰি আছে তুহোত তাত বতাহ আহি আছে বোলো।
উমঁ কালি আকৌ ধুনীয়াকে আহোতে আকৌ ধুনীয়াকে কথাকেইটা শুনিলোঁ।
শুই আছে ধুনীয়াকে।
উমঁ এতিয়াতো শুনি আছোঁ বাৰু কিন্তু বতাহটো আহিছে। উমঁ! কহ- হুম। কি কথা- হেল্লৌ! কিয় মাত দিয়া নাই?
অঁ, অঁ! মাত-চাত দিয়া নাই কাণত মোবাইলটো ল' আকৌ। উমঁ, ইমান বতাহ মাৰি আছে একো ত হেৰি হৈ যাব নহয়। সেইয়াই গাড়ীত অহাৰ কৰণেটো মাতটো তেনেকৈ আহিছে। কি হয়, আৰু বা। তইক এইকেইদিন একেবাৰে খুব শুইছ এলাহ লাগিছে মোৰ বুজিছ। ঘূৰি ঘূৰি আজি বোলো মায়ে আকৌ মাতিছিলে নহয়।
কিয়?
এহ আহ- আহ তই এইকেইদিন মোৰ কাৰণে মোৰ লগতে ঘূৰি কৰি আছ ভাত কে ভাত এসাঁজ খা হি। মই বোলো মই নাযাওঁ। মই ঘৰতে থাকি শান্তি পোৱা নাই, আকৌ ঘূৰি ফুৰোঁ বোলো এই ৰ'দত। নাখাও যা বোলে একো নহয়, পিছত খাম দে বোলো এদিন। উম।
মোৰ একে ঘৰতো শান্তি মনে থাকিব মন যায় গৈ আছে হয়, একেইদিন ঘূৰি ফুৰিছোঁ যে তোৰ লগতো সেইকেইদিন ঘূৰিলো। তাৰপিছতো ৰে আকৌ মায়ে অসুখ হ'ল বুলি এ আহা যোৱা এতিয়া আকৌ এইকেইদিন অকন ঘৰত থাকো আ।
এতিয়া ভাল পাইছেনে মায়ে অকমান?
হা? উম, মইতো হেৰিয়ে হৈ যাব এইটো ক, ক'। তোৰ নেটৱৰ্ক অ', নেটৱৰ্ক প্ৰব্লেম হৈছে চাগে। ক নালাগে এনেকুৱা ৰ ৰ'দ হ'লে নেযাবও পাৰো মই বুজিছ, আৰু ৰ'দটো যদি অকণ দেৰিকে মানে এলাহ লাগিছে নহয়, ইমান গৰমত এই যা ধুমা-ধুম আকৌ বাৰ বজিয়ালৈ এ গাড়ীত যা গাড়ী পৰা আকৌ সেইখনি নাম আকৌ টমটমত যা বা হেৰি টেম্পুত যা হয়। সেইখন কৰি থাকিব মন নাই আও।
নেলাগে যাবলৈ দে আজি থ' ৰ'দ দাল
গৰম চৰম হে সোমাব, তই হেৰি ক ভালুক মাৰি পালিগৈ যে কামটো নকৰিলিয়া? উম। বাদ দে আ থ। হ'ব দে। উম উম, হ'ব আৰু দে নহ'লে। বুজিলি? গৈ থাক, এ ইমান ভালকে কথা-চথা শুনা নাপায় যে যা।